অহ কি কৰি আছ
বোলো বহি লৈছো অকণমান আজৰি হৈ খোৱা বোৱা হ'ল
হ'ল হল ময়ো অকণ আজৰি হৈ বিচনাত
আঁহ
খবৰ ভাল গৰম
গৰম পৰিছে আগবেলা পৰে
পৰে অঁ বৰষুণো আহে অকণ ডাৱৰীয়া হৈ আছে আহে নেকি বৰষুণ এজাক পৰিব চাগৈ আহ মেলাই অমুবাচী আহি আছে ন সাত ত চোৱাত
অঁ সাতৰ চোৱা লাগিব সাত তাৰিখৰ পৰা অঁ সাত চোৱাত বৰষুণ পৰে উম একে তিয়ন তিয়ন কৈ কও কৰিলেও সেইকেইদিনতো ইমান বৰষুণ
মই সেইকাৰণে ভাবিছো অঁ মই ভাবিছো কাপোৰ কানি অলপ মানে সামৰি থৈ দিম আগতীয়াকে মানে ধুই কৰি আগতীয়াকৈ বেছি নাৰাখো
অঁ আমাৰ এই পৰিয়ালৰ মানে সজীয়া কিবা এটাও লাগিছিলে মই সেসোবা চব ধুই উঠিছোহে। চব এসোবাৰ তিৰন বিৰন কৰি উঠিছোহে অ আৰু মই একে আকৌ সঠৰ চোৱা বুলি ধুবলৈ আৰু ইমান কষ্ট হয়নে আও বিশেষকে অঁ চাফা হৈ আছে তেতিয়া আকৌ মেলিবলৈ মানে অ সাঠৰ চোৱাত আকৌ বৰষুণ
পৰে পৰে উম এই যোৱা নে এই ইয়াত কামাখ্যাত
এবাৰ গৈছিলো এতিয়া নাই যোৱা
উম মই কিন্তু যাই পোৱা নাই দেই এনেকে উম মানে অম্বুবাচী মেলাত অ মই যোৱাই মানে যাবলৈ যাবলৈতো মন যায় শুনি দেখিহে আছো কিন্তু মানে নিজে চাবগে
অ আমি গৈছো এইয়া হেৰি বহুত বহুত মানুহ বাহিৰৰ মানুহ ইমান আহে বাহিৰৰ মানুহ বহুত আহে অ আমাৰ অসমৰ মানুহে বেছি।
বেছি নাযায় অ।
বহুত আহে বাহিৰৰ মানে।
মানে বাহিৰা মানুহ। খিনিয়ে।
মানে তাত অ আৰু এইটো মানে হেৰি হৈছে। ছে দেই। আমাৰ অসমৰ মানুহ বেছি নাযায় যে বাহিৰৰ শুকাই বেছি যায় সেইটো মানে হেৰিত যে এই হেন্দীহে। কব লগা বিষাৰখিনি। চলে আৰু বেছ আমাৰ। ভাল লাগে কিন্তু বহুত ভাল লাগে অ। আমাৰ মানুহবোৰ নাযায়।
ভাল লাগে টিভিতে চাই থাকো আৰু। তেনেকে মই গৈ পোৱা নাই। উম
আৰু লেতেৰা কিছুমান ইউ পি বিহাৰৰ মানুহ কিছুমান যে বহুত লেতেৰা।
লেতেৰা কৰে ন অহ।
ঠাই বিলাকো লেতেৰা কৰে সিহঁতে যত। ততে যিতি।
উম সেইটো হলে বেয়া লাগে ন মানে ইমান ধৰ্মীয় স্থান এটাত আৰু সুবিধাও কৰি দিয়ে তথাপি মানুহখিনিয়ে মানে অ বহুত অ সুবিধাটোতো বহুতে কৰি। আঁতৰি দিছে অহ ', উন্নত হৈছে বহুত খিনি। খিনি এতিয়া। তেনেকুৱা ক্ষেত্ৰত মানে মানুহ- মানুহ নিজেও সজাগ হ'ব। হব লাগিব ন, মানে? বস্তু ভাগ কিমান?
য- যাব পাৰাতটো ইমান ওচৰতে আৰু ট্ৰেইনত যাব লাগে। ট্ৰেইনত গ'লে বহুত সহজ উম',।
এই ভিৰ হয় নহয় সেইকেইটা দিন মানে ট্ৰেইনতো ভয়হে লাগে।
ট্ৰেইনতে গৈছো। এই হেৰিত নামিবগ লাগে কামাখ্যা ষ্টেচনত নামিলে কামাখ্যা ষ্টেচনৰ পৰা আকৌ হেৰিলে তালৈ যা ময় মন্দিৰলৈ গাড়ী বিলাকে মানুহ। কুমি নে থাকে তাত যে ফ্ৰী। ভাচ ভাৰা দিব লগা নহয়। বেছি দূৰ নহয় অহ ', বেছি দূৰ নহয়। সেইখিনি গাড়ী ভাড়া ফ্ৰী ট্ৰেইনৰ টিকেট ফ্ৰী ওহো কামাখ্যা ট্ৰেইন- ট্ৰেইনতো টিকট কাটি টিব নালাগে। ডাইৰেক কামাখ্যা ষ্টেচনত, অ ষ্টেচন সেইকণত নামি সেইখিনি পৰা আকৌ গাড়ী বিলাকে নি থাকিব, মানুহবোৰ নি থাকে মানে। সেইখিনিহে
ট্ৰেইনতো - ট্ৰেইনতো টিকেট কাটিব নালাগে ন? নালাগে সেৱা অ মানৱ সেৱা অ সেইকেইটা দিনত উম কিন্তু গৈ বহুত ভাল ভাল লাগিব ন, নিজকে মানে কিবা এটা মনটো পবিত্ৰ-পবিত সেইটো লাগে। মানে ইমান মানুহ। হেৰি হয় আৰু চব ফালে পূজাৰীসকল, ইসোপা যোগী কি পিল সকল যে আহে।
অ আহে এই এই হিমালয় অ হিমালয়ৰ পৰা আহে নহয়।
কি পা আহে অ, বহুত ঠাইৰ পৰা আহে দেই।
আৰু যে এ মানে বহুত দান কৰে। আমাৰ এতিয়া ব্যৱসায়ী ইমান ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে ন। অ বহুত দান কৰে আ মানে কি চাহ বা এইবোৰ টো বাদেই ভাত অঁ ভাত পুৰি মিঠাই মানে কি বিয়াত তেনেকে মানে আপ্যায়ন কৰে যে বিয়া এখনত অঁ তেনেকুৱাকে দিছপাত লৈ লৈ যাব লাগে মাত্ৰ লাইন হৈ হৈ যাব লাগে নিজে মানে সেয়া মানুহ ৰাখে অঁ যোনে দিব দিব যোনে দিব তেওঁলোকে নিজে কাঁহি ধুই দিব নিজে ধুব অঁ কাঁহি আকৌ ধুই থৈ আহিব ধুব নালাগে নিজে লাইন পাতি পাতি যাব লাগে অঁ আৰু মানে কি সিহঁতৰ মানে ল'ৰা
মানে হেৰি হয় ন তিন দিনলেতো বন্ধ থাকে মূল দুৱাৰ ভাগ
বন্ধ থাকে বাহিৰত থাকে আৰু তিনদিনৰ দিনা নে পাঁচ দিনৰ দিনা খোলে নেকি পাঁচদিনৰ দিনাহে খোলে তিনদিনৰ দিনা নুখোলে নুখোলে পাঁচদিনৰ দিনা খোলে আমি পাঁচদিনৰ দিনাহে চোৱা খেদো
অঁ আকৌ হয় অঁ পাঁচ দিনৰ দিন আছিলে অঁ উম সাত দিন অঁ অঁ এতিয়া মানে লগানাখন আৰু যোৱা দিনাখন সেই দুটা দিন ধৰিলে মাজত কি পাঁচদিন হে নে নে লগা পা
উম লগাপা যোৱা উম অঁ পাঁচদিন মানে পাঁচদিনৰ দিনাই চোৱা খেদে আগতে সাঁত দিন আছিলে এতিয়া আকৌ পাঁচদিন হ'ল
অঁ তাকে পাৰিলে মানে সময় সুবিধা মিলিলে চাই আহিবলৈ মই
চাই আহিব পাৰে এদিন গ'লে হ'ল উম
বহুত ধৰক দোকান বজাৰো হয় ন বহুত দোকান বজাৰোতো বহুত হয় মেলা নিচিনা হয় আৰু কিন্তু ভিৰতে চাগে দোকান বজাৰ সোমাবলে সুবিধাই নহয় মানুহৰ হেঁচাত
নাই চব চব মানুহে দোকান বজাৰত সোমাই নুফুৰে নহয়, অঁ আৰু তাত উম মই যে ভাল লগা মানে বেছি ভাল লাগিলে মোৰ ভত ভূটনাথ, ভূটনাথ গৈ ভাল লাগিলে, ভূটনাথ উম। বহুত ধুনীয়া ঠাই।
হয় নেকি অ
মানুহ মৰিলে তাতে লগতে জ্বলায় সেয়াত মানুহ আছে, চন্দাল যে কয় অহ চন্দাল কয় যে মানুহ গৰাকীয়ে নিব আৰু জ্বলাই দিব এই আজিকালি আৰু অ, ইলেক্ট্ৰিক হেৰিয়া আচল নহয় আজিকালি অ, মানে কি লোহা হেৰি বনাই অ ইলেক্ট্ৰিকেল, অ দি পেলাই পানী মাৰি দিয়ে ব্ৰহ্মপুত্ৰ নদীত পৰি গৈ, মানে ব্ৰহ্মপুত্ৰ অ পাৰে, নদীৰ পাৰত পাৰে পাৰে আছে অ। হেৰি কি বুলি কোৱা যে অঁ। চিতা
চিটাত অ, উম উম, সেইবোৰ লোহাৰ কাৰেণ্টৰ আৰু তাতে দি দিয়ে ন, বেছি সময়ো মানে হেৰি হ'ল উম।
পৰিৱেশটো এতিয়া কেনেকুৱা হৈ থাকে
উম কেনেকুৱা হৈ থাকিব আৰু মানে জ্বলি
কৰি দিওঁতে, বহুত সময় লাগে হয় নে আমাৰ এতিয়া গাও অঞ্চল বিলাকত, অ লগতে যাই আৰু পানী ঢালি দিয়ে ব্ৰহ্মপুত্ৰত পৰেগৈ, কিমান মানুহ মৰে তাত
এই যোৱানাখনো দেখিছা নেকি তোমালোকে পাইছা নে তেনেকুৱা?
নাই নাই, আমি অ আমি চকু আগত দেখা নাই কিন্তু অ গম পাও আৰু বা বুজাই দিয়ে নহয় তাত থকা মানুহবোৰে কৈ দিয়ে এনেকুৱা এনেকুৱা, অ বুজাই দিয়ে ইয়াত এনেকুৱা কৰা হয় তাতে মানুহে বনাই কৰি খাই আহে।
তাকে সেইবোৰ আমি গাও অঞ্চলত সেই কিনে চাব সেইবোৰতো পৱিত্ৰ ঠাই ন, চোৱা চোন অ, সেইবোৰতে মানুহে মুক্তি পাই যায় আৰু।
বোৱা চলিয়ে আছে। মানে একো হেৰি নাই আৰু, খোৱা বোৱা চলিয়ে থাকিব দোকান বজাৰ চলিয়ে থাকি থাকিব। তাতে দিয়ে থাকিব খোৱা বোৱা
সেয়া চাচোন সেইবোৰ চালে ন মানুহৰ জীৱনটো কি একোৱেই নাই
এনে বা কোমাও যিখিনিয়ে মানে স্থায়ীকে দিয়ে স্থায়ী এনেই মানে কি অ নহয় নহয় খোৱা বোৱা হেৰি যিখিনিয়ে স্থায়ীকে দিয়ে বোলে দু দুপৰীয়া আৰু ৰাতিৰ সাজ গোটেই পাঁচ দিন দিয়ে সেইখিনি মানুহেটো এনেকে মানে পেণ্ডেল বনাই হেৰি বনাই লয় তাতে থাকে বিচনাও থাকে তাতে থাকে মানে ডাঙো ডাঙো
অ অ অ অ উম উম উম হক অ তেনেকে মানে তেওঁলোকে সেই ঘৰ চৰ ঘৰ বনোৱা নিচিনাকে বনাই লৈ থাকে ন ন সেইটো সেইটো মানে কি স সদায় দিয়েই নেকি
অ দিয়ে তেওঁলোকক দিছে ভগৱানে সেইখিনি শক্তি হয় শক্তি দিছে অ তেওঁলোকে দিয়ে আৰু যিখিনি এ মানে কি আমাৰ এতিয়া মন গৈছে বোলে ত আমি কিবা এটা দান দি আহো মন্দিৰৰ ভিতৰত
উম অ তেনেকেই চাগে তেওঁলোকক মানুহেও অ মানুহেও চাগে তেওঁলোকক সহায় কৰে মানে যোনসকলে দি থাকে তাকে ন মানে বেলেগ মানুহে চাগে আজি এইটো দান দি থৈ আহে অ মই অ তেওঁলোকৰ লগতে মানে তুমি সহায় কৰি থৈ আহিব পাৰা
অঁ আৰু ন দিব নিজৰও দিব মন থাকিলে বোলে বিস্কুট এ মই বিস্কুট অ বিস্কুটৰ বোলে দুটা তিনিটা কাৰ্টুন লৈ গ'লা নি তাতে কলেই হ'ল আৰু মাতিলেই হ'ল মানুহখিনি মানুহ আহিবই দৌৰি দৌৰি তাত কিনি খোৱা মানে হেৰি মই নেদেখিলোঁ দেই গৈ মই নিজেও কিনি খাই নাপালো এই বিস্কুত একে ভগাব বা যাৰ যি মন যায় এই মুৰি মুৰি নিব এক-
অ যাব লাগিব ৰবা মই যোৱাই না-
অ জ জুজ নিব মানে যাৰ যি মন যায় য যাৰ যেনেকে দিবলৈ মন যায় ধুনীয়াকে
দিব পাৰে ভালেই দে ন এনেকে দিলেই চাবাচোন কেতিয়াবা দান দিলে তোমাৰ মনটোও ভাল লাগি আহে ন এইবোৰ কিছুমান অ
মানে যাৰ যেনেকে হেৰি হৈছে ন যোনে যেনেকে পাৰিছে ন যাৰ যেনেকে শক্তি আতিছে
বাৰু ঠিকে আছে দিয়া ন আকৌ পিছত ফোন কৰিবা